হেল্ল' অ' শুনিছে অ' অ' আহ শুনিছানে?
অ' শুনিছো দিয়া শুনিছা তুমি?
দিয়ক মই আছো আছো, আছো। ভ আ আহ ই গা চা ইমান ভাল নহয় আৰু মানে গাটো অকনমান বেয়াই এ এনেই মানে গৰমৰ কাৰণে চাগে,
গৰমৰ কাৰণে নহয়। তুমি ভাল ভাল বস্তু আনিলে নোখোৱা যে।
সেইয়াই। মাছ-মাংস এইবোৰো নাখাওৱে, গাখীৰ নাখাও যে। ভাল বস্তু সেয়াইতো, ভাল বস্তু খোৱাই নাযায় ন। আচলতে মাছ, মাংস, গাখী এইবিলাক নাখালে আৰু ক'ত হ'ব আৰু।
অ মাংসটো বাৰু বাদ দিয়াচোন। মাছ, গাখীৰ, কণী এইবিলাক খাব লাগে, জানাই আৰু নোখোৱা কিয়? তোমাক আনি ঠিকেই অ মানুহজনে ইমান আনে এইবিলাক বস্তু খাব লাগে।
তাকেই মানুহজনৰ ভুল নাই, ভুলতো মোৰেই। মানে বস্তু থাকিলেও মানে খাব মন নকৰো যে।
অ।
এইকাৰণেই এই অৱস্থা।
খাবা নিজেও খাবা।
তাকে।
সুস্থ থাকিলেহে পৰিয়ালটো সুস্থ থাকিব। জানা নে নেজানা?
অ সেইটো যাওঁ অ এইটোয়েইটো কথা।
তুমি দুদিনমান জ্বৰ হৈছে বুলি এনেই ভেয়লৈ থাকিবাচোন কি হব ঘৰখন।
সি গ অৱস্থা নোহোৱা হৈ যাব ঘৰৰ। ঘৰৰ অৱস্থা নোহোৱা হৈ যাব।
নে মানুহজন ঠিকে থাকিব নে কি হব?
দুদিন গা বেয়া হ'লে যদি কওঁ যে মই আজি গাটো খুব বেয়া যদি কিবা কাৰণত নিজে ভাত বনাব লগা হৈছে বাপেকে। এই হ'ল আৰু সেইদিনাখন ভাত। ভাতে খাব নে আপনি, গালিয়ে খাবনে, ঘৰৰ অৱস্থাই বেয়া হ'ব আৰ।
উম। তেতিয়া আৰু সেই বেমাৰী দেহাৰে হ'লেও উঠি যাই পেলাই কামবোৰ কৰিব লগা হৈ যায়।
কৰিব লগা হৈ যায়। মই মানে চাইও থাকিব নোৱাৰো।
অ চব ঠিকে থাকক। এনেকুৱা লাগে নে নাই? তাতকে বেছি ভাল সদায় সুস্থ থাকাই ভাল। লাগা খিনি খাই বডিটো ষ্ট্ৰং কৰি কাৰণ সেই মানুহজনীৰ অবিহনে মেইন মানুহজনীৰ অবিহনে ঘৰখন একো নহয় না।
নহয়-নহয়-নহয়।
পইচা কিটা ইনকাম কৰিব নোৱাৰিব পাৰো কৰবাত যাই পেলাই।
সেইয়াই, চম্ভালি থাকো ন। সেইটোৱে আৰু সকলোৱে বুজিও নাপায় নহয় এইবোৰ।
অ বেলেগে বুজি পাব নালাগে বাদ দিয়া। তুমি যিমান খিনি কাম কৰা অ অ নিজে বুজি পাই থাকিলেও হ'ব। কোনোবাই যদি বুজিব চেষ্টা নকৰা নকৰে। তেনেহলে ৰাতিপুৱাৰ পৰা এখন ডায়েৰী লিখ কিবা মই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা নাম্বাৰ ৱাইজ দি যাবা এক নম্বৰ দুই নম্বৰ কি কি কাম কৰো, কিমান সময়ত কৰো, তে সেইখন চালে বুজি পাব নহয়।
অ সেইটোৱে কৰিম নেকি বৈ। এতিয়া মোক মানে সেনেকুৱা এখন দৰকাৰেই হৈছি।
কিনো কৰি থাক' ঘৰত?
অহ।
এতিয়া কব পাৰিবা যে আজি তুমি পিন্ধা তিপিন্ধি এৰি থৈ যোৱা পেন্ট কেইটা ধুইছোঁ, টি চাৰ্ট কেইটা ধুইছোঁ, গেঞ্জি কেইটা ধো- ল'ৰাৰ কাপোৰ কেইটা ধুলো। তাৰ কেইবাৰ দিনটোত ভোক লাগিল। প্ৰতিবাৰতে কিমান ভাত
অ আপুনি কিন্তু মোক আইডিয়াটো খুব ধুনীয়া আইডিয়া দিলে দেই। মই এতিয়া ডায়েৰী এখন বনামেই আৰ। অ মানে সদায় কয় নহয় আহ সদ সদাই কয় মানে আমি। বাহিৰত যাই কিমান কষ্ট কৰো তহতে ঘৰত থাকি কি কৰা কি কৰি থাক খালে। শুয়ে থাকা তাৰ বাহিৰে কি কাম আছে তেনেকৈ কয় নহয় তেতিয়া মানে সেই ডায়েৰীখন মানে ওলাই দিব লাগিব তে কি কি কৰো নিজে চাই লোৱা।
অ চাই লো আৰু লো
উম এইটোৱে কৰিব লাগিব ভাল এটা আইডা দিলে দেই মোক
অ মই নিজৰ কাৰণে কোনখিনি সময় থাকে চোৱাচোন বোলো। তোমালোকেটো কামৰ পৰা সেই দুঘন্টা দুঘন্টা হলেও লগৰ খিনিৰ লগত বহি কথা পাতিব পৰা আমাৰটো সেনেকুৱা নহয়। আহি আৰু ধুনীয়াকে গা চা ধুই ভাতটো খাই শুব পাৰে।
হ'ব পাৰে আমিতো আৰু ভাতকেইটা খাই অকল শুব গ'লেই নহব ভাত কেইটা খায়ো আমি বাচন খিনিও কচাব লাগিব চাফা কৰিব লাগিব। তেতিয়াহে আমি শুব পাৰিম গুড গোটেই সিহতে শোৱাৰ পিছত দৰ্জা খিৰিকী মাৰি গোটেই খিনি কৰিহে শুব পাৰোঁ। এ তেনেহলে
আৰু খোৱাৰ পিছতো বোলে আঠুৱাখন টানাৰ পিছত বোলে কিবা এটা গাত কামুৰি আছ- আকৌ টৰ্চটো জ্বলাই চাওঁ কোনে চাই তুমিয়ে চাব লাগিব মহ সোমাল নেকি অ মহে সোমাল নেকি ল'ৰাটো বা ছোৱালীজনী খাইছে নেকি?
চবটো আমাৰে কাম ন।
অ
সেয়াই কি কব আৰু যোনে বুজি পাই পায়। অ কিন্তু চলোৱাটোহে উ
বুজি পাই নুবুজা নহয় মানে।
পাই কিন্তু মানে মানে সেইটো মানে নেদুখুৱাই আৰু। যে আমি অকমান লাই পাম বুলি অ ভাবি আৰু কিজি ক'লে আমি। কিবা ক'লে কিজানী লাই পাই যাব মানে অলপ বেছি দেখুৱাব সেনেকুৱাই ভাবে চাগে ম কত মানুহ বিলাকৰ মনৰ কথা কেনেকে বুজিব আৰু
সেইটো আৰু কেতিয়াবা কেতিয়াবা কবও লাগে ধেৎতেৰি তোমাৰ বহুত কষ্ট হয় হ'ব। এতিয়া এনেকুৱা বুলি কবলৈও ক মই শুনিবও মন যায়।
তেনেহলে কিন্তু আমাটো কোনোদিন নকয় দেই তেনেকে
অ
উম কি?
কিছুমান মানুহৰ নেচাৰ থাকে। মানে নিজ যে বুজি পালেও মুখেৰে প্ৰকাশ কৰিব নোৱাৰে থাকে ন
অহ থাকে নি চব মানুহ একে সমান হলে কেনেকে চলিলে হয় ন।
অ সেইটোৱে আৰু তোমাৰ তোমাৰ মানুহজন কিন্তু এটা কথা ভাল দিয়া। সোনকালে ঘৰলে আহে যে।
উ সোনকালেই ঘৰ। আহে কিন্তু সোনকালে ঘৰলৈ নাহিলে হয় যদি মোৰ লগত সদায় মানে ফায়াৰ হৈ নাথাকিলে হয় মই মানে দেৰিকে আহিলে মই যে দম দিওঁ যে সেইটো কাৰণে সোনকালে আহে বাবে আৰু কাজিয়াখন লাগি থকাত কৰি সোনকালে যোৱাই ভাল। আহিব মন নকৰে ঘৰত সোনকালে।
অ
উ কিন্তু মোৰ মানে বাধ্যয়ত আহিব লগা হয় আৰু
অ।
অ। বাকী তেনেকুৱাই। মানে কি এনেও মানে কি মতা বিলাকৰ মানে কি এটা নিয়ম বাহিৰ ত অকণমান আডডা দি থাকিলে ৰাতি নটা দচটা বজালৈকে থাকিব পাৰিলে সিহঁতে ভালে পায়।
অ খুব ভাল পায় মনটো। এইটো কথা কিয় বা হয় মই ধৰিব নোৱাৰো।
নাজানো। সিহঁতে ৰাতি নটা দছ মানে কি ৰাতি অ। ৰাতিৰ মানে ৰাতি ঘূৰিবলে সিহঁতে মানে ইমানেই ভাল পায়। মানে কি ক'ম আৰু সিহঁতে বহুত ভাল পায়। পাৰিলে গোটেই ৰাতিও সিহঁতে ঘূৰি থাকিব বিচাৰে। আমাৰ এইটো কেতিয়াবা মানে
তিনজন গোট খালে আৰু কেইটা বাজিল আৰু ঘ তাৰ মানে মোবাইলটোত টাইমটো নাচাই আৰু।
মোবাইলত টাইম নাচায়। কাৰোবাৰ ফোন আহিলে ৰিচিভ কৰিব কাৰণে সময় নাই, তেনেকুৱা মানে। মানে সিহঁতৰ মানে সময়ে নাথাকে। মানে কি ক'ম আৰু সিহঁতে ৰাতি ঘুৰিব কাৰণে বহুত ভাল পাই কি কয় আপুনি। এদিন জুবিন ক্ষেত্ৰ পালেগৈ ৰাতি এঘাৰটা বজাত। চিন্তা কৰকচোন। তাকো অ তাকে কি কয় মোৰ ল'ৰাটোকো লৈ গৈছিল।
অ।
উম আহ মানে আমাৰ ডাঙৰ মামাৰ ল'ৰা আছিল। তাকো সি আকো লৈ গৈছে লৈ এঘাৰটা বজাত পালে যায়। মানে মানে যেতিয়া যি মনত কৰে তেতিয়াহে সেইটোৱে কৰে। মানে বোলে মোৰ আজি ফুৰি থাকিব মন গৈছে গোটেই ৰাতি। ফুৰিয়ে থাকিব মানে। তেনেকুৱা টাইপৰ মানুহ।
উম।
এতিয়া সেনেকুৱা যদি আমি কৰো যে আজি আমি ৰাতি দছটালৈকে ফুৰি থাকো সেইদিনাখনতো ত পৰা ঘৰতে সোমাব নিদিব নেকি?
এই বাপৰে।
কি ক'ব কি
অ, তেতিয়া তুমি অ তুমি এটা কথা চাবাচোন। সিহঁতৰ কেনেকুৱা এটা অভ্যাস আছে দেই তুমি ধ ধৰা সিহঁতে ক'ত আছে ধৰা কিবা এটা জেগাত আছে তুমি এবাৰতকে দুবাৰ ফোন কৰিলে খং উঠে। কিন্তু এ আমি আকৌ এনেকুৱাও হয় কেতিয়াবা। দিনটো যদি ফোন এটা নাযায়। কিয় দিনটো আজি ফোন এটাও কৰিব পৰা নাই নে? কি কৰিছো, কি খাইছো কি নাই, গম পোৱা নাই।
দে সিফালেও বাদ্ দে তেনেকুৱা অ। অ কি?
আজি ফোনে কৰা নাই যে আমাৰ, অ মোৰ হাজবেডে কি কৰে জানা কেতিয়াবা এইে নটা চাৰে নটা হৈছে আৰু তেতিয়ালৈকে যদি ৰাতিপুৱাৰ পৰা মোৰ পৰা এটাও কল না। যায় তাৰ পিছত কল তেতিয়া কল কৰে কি কি ফোন চোন কৰা নাই যে আজি। সেনেকে কয়, অ মই টাইম পোৱা নাই আৰু সেইকাৰণে কৰা নাই আৰু। কেতিয়াবা খং উঠিলে নকৰো। এ যেতিয়াহে আহি থাকিব আৰু নিজৰ টাইমত। তেতিয়াও মানে এটা কথা।
তেনেকুৱাই। মানে কি কব আৰু। কিবা কাৰণত আকৌ নিজৰটো দেৰি হলে বাৰু নাই আৰু। আমাৰ দেৰি হলে আৰু ক'ব যে ইমান দেৰি ক'ত আছ দিলো।
অ তেতিয়া শুনে আৰু তুমি বজাৰলে তুমি বজাৰলে যাবাচোন বোলে মই আজি অমুক বজাৰৰ পৰা আহি আহিছো দেই। যদিহে আৰু টাইমতকে অলপমান সময় বেছি হৈছে আৰু কি হোৱাই নাই নে? কেইবাৰ যে ফোন কৰিব, আৰু জাহাই তুমি আহি ঘৰ পালাহি তাৰপিছত ফোনচোন নাই আও।
নাই আৰু। শেষ
বৰ বেলেগে আৰু ইহঁতৰ
বেলেগ অ মানে লৰা মানুহ বিলাকৰ মানে চিষ্টেমে বেলেগ। উ
অঁ
আমি আৰু সদায় মাইকী মানুহ বিলাকে হেৰি কৰি থাকিব লাগিব আৰু।
অঁ
ধৈৰ্য্য সৰ্য গোটেইখিনি আমাৰ মাইকী বিলাকৰহে থাকে।
অ চব আমাৰে আৰু চেক্ৰিফাইচ কৰিব লাগে চব মাইকী মানুহৰে ভগৱানে চাগে আমাক সৃষ্টি এনেকে কৰিছে।
তেনেকেই কৰিছে চাগে মানে দুখতো মানে হাঁহিব লাগিব সুখতো হাঁহিব লাগিব
উম গৰম দ এতিয়া গ গৰমতটো আজি বহুত পৰিছে ন
বহুত গৰম পৰিছে আজি একদম মূৰ বিষাই আছে গৰমত
এতিয়া খুৱ ৰাতি শুৱা দেৰি হব আৰু দেই।
সেইয়াই আৰু চাবচোন ইমান গৰম উঠে ৰাতি ৰাতি টোপনি মাৰিব। মানে শান্তি নাই ইমান।
দিগদাৰ লাগে তোমালোকৰ ঘৰতো ৰাতি ঠাণ্ডা পৰে নে? মানে ৰাতি আৰু ধৰা বাৰটা মান বজাৰ পিছত
অ ঠাণ্ডা পৰে, মানে কি হ'ল দিনত এ গৰম থাকিলে ৰাতি ঠাণ্ডা পৰে অকণ।
আমাৰো কিন্তু দেই একদম ৰাতিপুৱা মানে ধৰা তিনিট মান বজালৈ ছএকদম ঠাণ্ডা লাগি যায় হয় ফেন স্পীড কমাই দিব লাগিব নহ'লে পাতল কিবা।
অ এই আমাৰতো কম্বলখন লাগিবই। মানে ঠাণ্ডা লাগিলে মানে উৰিব পৰাকে কম্বলখন বিচনাত থাকেই মানে। অ
আৰু দিয়া ল'ৰা টিউচন যোৱা সময় হৈছে চাগে আৰু ন?
সময় হৈছে ওলাব লাগিব আৰু। মানে ওলাই নিদিলে নিজে নোলায়ো।
ন অকল লাহেকে আহিলেও হ'ব দিয়া
এ অ মানে নিজে ওলাই ও অ ঠিক আছে দিয়ক নহয়।
দিয়া।
সে